হেল্ল'। অ', এহ, গৰম বেছি যে, সেইটো কাৰণে বহি আছোঁ আৰু ইমান গৰম পৰিছে আজি। খোৱা-বোৱা হ'ল?
অ' হ'ল। মাতটো কিবা-কিবি লাগিছে, গা বেয়া নেকি?
অ', মাতটো কিয়, চৰ্দি হৈ আছে। জ্বৰ-চৰ্দি সেইটো কাৰণে নাই, গৰম পানী দি গা ধুইছোঁ, গৰম পানী খাইছোঁ চবখিনি গৰম পানীয়ে কৰি আছোঁ, তথাপিতো গাটো ভাল লগা নাই। সেইয়া কালি বেজিও ললো জ্বৰৰ তাৰপিছত ভিট ভিটামিনৰ ঔষধ আনিছো সেৱা খাইছোঁ মানে ইমান কৰি আছো তথ তথাপিতো চোন গাতটো ভালে লগা নাই আজিও। কিয় জানো।
আজি আকৌ দেউতা গাটো ভাল নহয়। দেউতা শুই আছে। ভাত কিহে খালি?
ভাত খুৱাই নাই খামহে বনাই থোৱা হৈ আছে।
অ'।
এতিয়াও খোৱাই নাই ভাত খাম হে। তোহতে খালি?
উম, খালোঁ খালোঁ।
অ', আম লাগিয়ে আছে। সে ইমান ডাঙৰ ডাঙৰ।
অ'। আচাৰ বনাইছিলি নেকি এইবাৰ? উম।
অ', এই আচাৰ বা বহুত আচাৰ বনোৱা গ'ল বিভিন্ন। কিমান ধুনীয়া হয় মানে। বিক্ৰী মানে অলপ বিক্ৰী কৰিলো আচাৰ বনাই পেলাই। এনেকে টেমা চিষ্টেম কৰি পেলাই। তাৰপিছ আকৌ সৰু সৰু এনেকে পলিথিনৰ হেৰিনি পিপি বিন্ধা বুলি কয় যে সেয়া আনি পেলাই ভৰাই ভৰাই বিশ টকা বিশ টকা এনেকে অ', বহুত খিনি বিক্ৰী কৰিলোঁ, আচাৰ।
খাবলৈ ভাল হৈছে চাগে?
উম, ধুনীয়া হৈছে খাবলে। আমটো মানে একদম কোমল হৈছে আচাৰটো। পোৰা জলক, অ', প্ৰথম মানে হেৰি কৰিছোঁ। বনোৱা পদ্ধতি মানে প্ৰথম কাত এইয়া কি বুলি কয় উম, কা টুকুৰা টুকুৰ কৰিছোঁ বাকলি গুচোৱা নাই আও তো টুুকুৰা টুকুৰ কৰি পেলাই নিমখ সানি দিলে মানে এক ৰাতি থৈ দিছোঁ। আগ দিনা মানে থলো নহয় পিছদিনাখন উঠাই দিলো দি পেলাই তাৰ পিছ তাৰ পিছত ৰ'দত দি দিলোঁ অলপমান মানে ধৰ অকমান শুকাইছে, তেনেকোৱাতে হাল এইয়া হাল ধি সানিলোঁ। সানি কৰি পেলাই আকৌ অকমান ৰ'দত দিলো। বেছি মানে শুকোৱালে থোৱা নাই আৰু অলপ যেতিয়া অ' পানীতো তাৰ পৰা গাৰ পৰা গৈছে আৰু তেনে তাতে উঠাই নি দিলে অ চব মা মছলা দি ললো জিৰা, পাঁচফোৰণ, তেনেকে জলকীয়া গুড়ি তাৰ পিছত আকৌ মি প্ৰথম মিঠাতেল খিনি গৰমাই লৈছোঁ।
অ,
গৰমাই ঠাণ্ডা কৰি থৈ দিলোঁ। তাৰ পিছত আকৌ এয়া অলপ তেলতে আকৌ সেইখিনি ভাজিলোঁ। ন যিবিলাক আছে ঠাণ্ডা হোৱাতে আনি তলত একদম পুৰা গোটেইখিনি মানে সানি দিলোঁ মছলা সৈতে সানি পেলাই তাত জলকীয়া গুড়ি দি দিলোঁ তাৰপিছত সানিকৈ থৈ দিছোঁ আৰু ঠাণ্ডা হ'ব বুলি ভাব শাকিলে নহলে আকৌ বেয়া হৈ নাযাব জানো?
অ, অ,
অ, তাৰ পিছত সেয়া তাৰপিছত টেমাই টেমাইে ভৰাইছোঁ আকৌ এনেকুৱা পলিথিন আনিছোঁ তাত ভৰাইছোঁ। বহুত বিক্ৰী কৰিছোঁ কিন্তু দেই চবে কৈছে ইমান ভাল অ, গৈছে ইমান ভাল লাগিছে আচাৰ খিনি খাই ন গৈছে আৰু এতিয়া আমি নেকি কিয় হ'ল যে এতিয়া। সেইটো কাৰণে হে আৰু এজোপা আছে আগফালে মানে সেইজোপা হেৰি পকাই খায়।
এ এতিয়া আকৌ আমৰ যে নহয় নহয় এতিয়া আকৌ আমটো এতিয়া পকিবলৈ ছিজনেই হ'ল কেঁচা নহয় যে। মই অলপ বনালো আমৰ আচাৰ এ খাবলৈ ইমান বেয়াও হোৱা নাই ভালে হৈছে। হৈছে যেনিবা।
অ'। অ', ভাল লাগে আমাৰ মানে হেৰি কি বুলি অ', আমাৰো দিয়া গৈছে। হয় দে, মই পাহৰিছো হে সৰিয়হটো বেছি। যে মিহিকে পিছা নাই এই দৰদৰা হিচাপে। পিচি দিলে অ', বৰ ধুনীয়া লাগে মই পাহৰিলোহে কথাটো অ' তেনেকে। ইমান ভাল লাগিছে, আচাৰ খিনি ঘৰত অলপ ৰখালো ডাঙৰ বৈয়াম এতিয়া এ বৈয়াম।
অ'।
এতিয়া মানে, অ' প্ৰতি সাঁজতে আৰু চবেই ভাল পাই যে খাই। চাদ। ত' ভাল লাগে সেইটো কাৰণে এতিয়া। আমাৰ এই ডাঙৰ ল'ৰাটোৱেতটো একে, এনিটাইম আচাৰ নহলে সি ভাতেই নাখায়। অ ইমান অ', মা ইমান ভাল লাগে আচাৰটোও ফুৰি আছা। আচাৰ খিনি ইমান ধুনীয়া লাগে খাই কোমল হৈছে।
অ', জ্বলাটো কিমান দিছ জ্বলা বহুত দিছ নে নে, জ্বলা জ্বলাটো কম চাগে?
জ্বলাাতো জোখৰ দিছো মানে কি জানো এতিয়া চবেইটো খাব নোৱাৰে নহয় বেছি জ্বলা দিলে।
উম।
অ', সেইটো কাৰণে যাতে সৰু ল'ৰা ছোৱালীও খাব পাৰে। এটা জোখত দিছো জ্বলাটো। অ'। বিলম্বী বহুত লাগিছে বা বিলম্বী বনাব লাগিব, কিন্তু এটা কথা এইকেইদিন বিলম্বী বনাবলৈ বৰষুণ। শুন কেনেকুৱা অ বস্তুতটো ভেকু লাগি যায় যে। অ', বিলম্বীটো পতক কে ভেঁকুৰ উঠে সেইটো কাৰণে মই বোলো নাই, ৰ'দ অলপ আহক তাৰ পিছত কাটি দিম। সেইটো কৰি এই নিমখ পানী দিব নালাগে বস্তুতৰ ভিতৰত পানী আছে ন?
অ', সেইটো কি কৰেনো মই বিলম্বিতটো আচাৰ। বনোৱা নাই। কিন্তু আচাৰটো যে খাইছো ইমানেই টেষ্ট
বহুত টেষ্টি হয় অ বহুত টেষ্টি আমি সেইটো বিক্ৰী কৰোৱে বনাই বনাই। সেই অ', মানে কি সেইটো একো কৰিব নালাগে, সেইটো দুটুকাকে এনেকে কাটি কাটিদম এনেকে অকমান হালধি, নিমখ আনি প্ৰথম দিনাখনে দিব নালাগে আৰু হালধি নিমখ
অ'।
এ, পিছদিনাখন হালধি নিমখ অকনমান সানি দিব লাগে। সানি পেলাই সেয়া তেনেকে ৰ'দ অ', সেই প্ৰথম দিনাখন সেইকাৰণে‌ গইছো প্ৰথম দিনাখন এনেই পিচ-পিচ কে টুৰা টুুকুৰ কৰিল দুটুকু বা কোনোবা তিনটোকো কয় চাৰিটোকটো নিজৰ কথা। ‌কৰি পেলাই মানে কি? এ উ, ৰ'দত দি থলি। তাৰপিছত পানীতো অলপ তাৰ গা পা যেতিয়া গুচি যায় নিজেও এটা পানী ওলাই নহয়। পানীতটো গুচি যোৱাৰ পিছত পিছদিনাখনে হালধি আৰু নিমখটো দিব লাগে। নহ'লে আকৌ নিমখটো যদি তই এ', তিতাঁ গাতে দিওঁতা পানী এটা থাকে এনেই গুচি যায়গে ভে‌-ভিয়া হয়।
অ', অ'।
তেনেকে হালধি নিমখ সানি পেলাই, অ', কোমল অ', বেয়া হৈ যায় যে পতকে ভেঁকুৰ আহে আমি তেনেকে বনাও। তাৰপিছত দেইয়া আমৰ আচাৰ নিচিনাকে সৰিয়হ পিচি লওঁ তাৰপিছত পাচ পুৰণ তেনেকে জিৰা দৰদৰা হিচাপে চবখিনি পিচি লওঁ। এ', তেলতে তেনেকে ভাজি পেলাই বনাও আৰু একেই মানে আমৰ পদ্ধতিৰ সৈতে একেই আৰু আচাৰটো পদ্ধতিৰ সৈতে। সেইটো যে সেইটো আমৰ আমৰ আচাতকে সেইটো বেছিহে ধুনীয়া লাগে।
অ', বেছি ধুনীয়া লাগে আচাৰটো। ‌ কিন্তু এনে টেঙা যে ইমান টেঙা। কিন্তু আচাৰত সেই টেঙাটো নাইকিয়া হয় যে কিবা মিঠাত
অ', বহুত ধুনীয়া লাগে। আকৌ মাছৰ সৈতি বনাই খাও নহয় মাছৰ সৈতি
অ',
মাছৰ সতি তৰকাৰী বনাব পাৰি। ইমান ধুনীয়া লাগে। পাঁচপুৰণ দি পিনে এনেকে। অ', মানে ধৰ এ', টুকুৰা-টুকুৰা কাটি লৈ পেলাই অকণমান পাঁচপুৰণ দি ভাজি লৈ পেলাই তাৰপিছত পানী ধালি। ‌‌ যেনেকৈ এ' ধক শাকৰ তৰকাৰী বানাই তেনেকেও বনাব পাৰি মাছ দি পেলে
অ',
অকমান বইল কৰি ল'বও পাৰি। নিজৰ কথা আৰু আমি আকৌ কি কো অলপমান প্ৰেছাৰতে বইল কৰি লওঁ।
অ',
অ', বইল কৰি পেলাই হে তেনেকেই বনাও মানে। তৰকাৰী অ', টেঙা টো মাছৰ সৈতে বনাও অ', তৰকাৰী, তৰকাৰী বহুত ধুনীয়া লাগে। তাতে মাছ দি দিব লাগে।
অ
গছো আকৌ নহ'লে হেৰি কৰিব পাৰি। দালি উতলি থাকোতে দালি দি দিব লাগে বলে অ', উ', খাই পেলাই পিটিকা কৰি। ইমান ধুনীয়া লাগে। ‌তেতিয়া আকৌ টেঙাটো নাইকিয়া হৈ যায়। বিলম্বীটো। ‌ তেতিয়া টেঙা নাইকিয়া হয়। কিন্তু এনেই কাম তই কেঁচাই কামুৰি খাবলৈ সাধ্য নাই বহুত টেঙা। হেটোৱে
ওলাই নহয়। ‌‌ এনেকৈ কামুৰি দিয়াৰ লগে লগে গোটেইটো টেঙা পানী একে ঔ-আই গা খিঞৰি আহে। দাঁত চাত
বহু অ', বহুত টেঙা এই নহয় আচাৰ বনাবলৈ পাৰো। কি জানানে এইকেইদিন বৰষুণ তাৰ উপৰিও ইয়াত ভাটৌ চৰাই যে ভাটৌ চৰাই কৰি গোটেই তলত শৰাই দিয়ে আৰু তলত বিলাক তলত পৰা বিলাক বালি চালি লাগে গেলি যায়। সেইবিলাকো ভাল গেলা সেইবিলাক নবনাও। এতিয়া গছৰ পৰা বনাবলে এইকেইদিন বৰষুণ। বৰষুণে সাত সাত চোৱা বুলি বৰষুণ বৰষুণ একো মানে কৰিবই পৰা নাই
অ
এইটো কাৰণে
আৰু হেই তহঁতৰ এইবাৰ ভোট জলকীয়া বিলাক লাগিছে নে নাই আগত যে ইমান ধুনীয়াকে যে বাগান খনত যে ভোট জলকীয়া হয় যে যদিহে লাগি যে মই ভাবিছিলো ভোট জলকীয়া এবাৰ যে তহতৰ পৰা আনি পেলাই যে আচাৰ বনাইছিলো এতিয়া বোলো ভোট জলকীয়া অলপ বগা সৰিয়হ দি বোলো আ আচাৰ বনাম ৰহ আমাৰ দুজোপা ভোট জলকীয়া ইমান ধুনীয়া চেহেৰা হৈ লাগিছে মানে লাগা নাই ফুলিবলৈ ধৰিছে আৰু তেনেকুৱাতে গোটেই গছজোপা মৰিয়ে থাকিলে
অ কিহৰ কিহৰ পা ইচ ৰাম বেয়া লাগি যায় আমাৰ হৈছে বাৰু বহুত খিনিয়ে বাৰীত আমৰ মানে কি আমি ভোট জলকীয়াতো আচাৰ বনোৱা আছে আচাৰ বনাই পেলাই আমি সেইটো এটা ব্যৱসায় কৰোঁ মানে আচাৰ বনাই মানে ভোট জলকীয়া আমৰ দিনত আম জলকীয়া দিনত জলকীয়া
ন মোক ভোট জলকীয়া অলপ লাগিছিলে সেইটো কাৰণে বোলো আচাৰ অলপ বনাই ললপ মানে কেতিয়াবা ধৰ উম অ জলকীয়া নাথাকিলেও ঘৰত পতককে জলকীয়া অকৌ নহ'লেতো খাব নো তেতিয়া সেই আচাৰৰ জলকীয়াকন লবলে খাবলৈ বিৰাট ভাল লাগে অ অ ভোট জলকীয়া মানে কি তেলটো যে গোন্ধটো ইমান ভাল লাগে নহয়
ধুনীয়া লাগে খাই ভুট জিলকীয়া গোন্ধটোৱে ভাল লাগে অ গোন্ধটোতে ভাল লাগে ভাত কেইটা খাবলে, মই যে তিয়া যাম ঘৰলৈ, তেতিয়া মই কি বুলি কয় ভোত জলকীয়া অলপ সৰহকে লৈ যাম আচাৰ বনাব পাৰিবি। মোক ঘৰৰ ইয়াতো বনাম আছাৰ।
অ' অলপ লৈ আহিবি মই ভোট জলক কীয়া আচাৰ অলপ বনাব লাগিব। তাৰ পিছত তোহোতৰ বাগান খন যে ভোট জলকীয়া দেখিয়ে ভাল লাগে।
ই আমাৰ বহুত খেতি কৰা হয়। এই ভোট জলকীয়া, তাৰ পিছত আকৌ ভেন্দি, তাৰ পিছত লেচ
ভাল এই তহঁতৰ জেগাবোৰো ভালো, মাট টি যে পলস মানে কি পানীয়ে সোমালে মাটিত পলস পৰে বুলি কয় যে
অ' আমাৰ হেই কাৰনে সকলো খিনি ধুনীয়াকে হয়। এতিয়াটো পিছফালে জলকীয়া বাগানখনটো দেখিয়ে ভাল লাগে। একে লাইন লাইন জলকীয়া হৈছে।
একে ৰঙা হৈ হৈ থাকে যে দেখিবলৈ কি ভাল লাগে।
অ' একে পাছ ফালে। জলকীয়া হৈছে আকৌ হৈয়ে থাকে আকৌ, এটিয়া লেচেৰা মাহ আগ ফালৰ খিনি চিঙিলো, পিছফালে আছে ছি ছিগিবলে, আমি মানে
আমাৰ ভেন্দি লাগিছে বাৰু দেই এইবাৰ, অ' কালি এক কেজিমান ছিগিছে লেচেৰা মাহ, কিন্তু চবকে ভগাই দিছোঁ আৰু। ঘৰতো খাইছো। কিন্তু ঘৰত থকা অ' কিন্তু ঘৰত লগা বস্তু বিলাকৰ সোৱাদটো বহু
বহুত অ' বহুতেই বেলেগ বহুত সোৱাদযুক্ত হয়।
উম সাৰ চাৰ নিদিয়া যে, অ' ঠিক আছে। অ' অ'।
ঠিকে আছে দিয়ক, কাট কাটি দে চোন হ'ব দে। মোৰ কাম এটা কৰি আছো মানে।
অ'।
অ' অ'।